হেল্ল'
অ
উম কি কৰি আছ
এই ফোনে চলাই আছোঁ তুমি?
অ এনে ফোন চলাই আছিলোঁ শুই আছিলোঁ।
অ আৰু কোৱা কেনেকে মনত পেলালা আজি।
এ ভাবিলা নে তোমা লগত আলোচনা কৰিম যেনেকা পঢ়া শুনা ওপৰত আলোচনা একো নকৰি মানে ভাবিলোঁ ফোন কৰিলোঁ নেকি তোমাক।
অ পঢ়া শুনালে।
উম পঢ়া শুনা কৰা আলোচনা কৰিম ভাবিল ফোন কৰিম ভাবিলোঁ তোমাক। মনত আহিল তোমাৰ। তুমি মানে কিমান লাগে পৰিস্থিত লাগে মানে কি কি পৰি আছা তুমি তাত।
মোৰ হৈ গ'ল বঢ়িয়া এতিয়া।
অ তোমাৰ হৈ গ'ল কি
অ এ হৈ গ'ল এইটো বছৰতে শেষ হ'ল। মাষ্টাৰ্চ কৰিলোঁ শেষ হৈ গ'ল অ।
ন তুমি মাষ্টাৰ কৰিছা? কি কি বিষয়ত পাছ কৰিছ তুমি?
অ এইটো সেই মাৰ্কেটিংৰ ভিতৰত
ম মাৰ্কেটিং কৰিছ মাষ্টাৰ।
অ তুমি কি কি বিষয়ে কৰিম বুলি ভাবিছা?
তোৰ বেতচলিচ ক'ত আছে তো মে মানে এয়া এতিয়া দিয়াৰ বছৰতে কৰা হৈছে মানে এতি থাৰ্ড চেমিষ্টাৰ সোমাম আৰু মানে। তোমাৰ আহা মাহত খুলিব কলেজখন।
অ সেইটোও ভালে বাৰু।
তুমিতো এটা মাষ্টাৰ কৰিল মোক অলপমান কিবা- দিয়া না টিপছখন যেনেকা পঢ়া -শুনা উপৰত
কিনো সেইটোৱে আৰু কনচেপ্টটো বুজিলে হৈছে বুজি কিনে লিখিলে হৈছে একজামত। অক মানে পঢ়িম বুলি ক'লে গোটেই কিতাপটো পঢ়িব দৰকাৰ নাই অকমান। স্মাৰ্ট ষ্টাডি কৰিলে মানে হৈ যায় আৰু। কোনটোৰ মানে আশা থাকে বেছি প্ৰশ্নটো আহিব একজামত। সেনেকুৱা টাইপৰ আৰু আজিকালি বহুত সহজ পঢ়িবৰ কাৰণে। যেতিয়াৰ পৰা ইণ্টাৰনেট ফোন এইবোৰ টেকন'লজি আগবাঢ়িছা ন। তেতিয়াৰ পৰা পঢ়িব কাৰণে আৰু সহজে হৈ গৈছে তুমি কি কয় এনেকা ফোনত চাৰ্চ কৰিব পাৰা। কি কয় কোনটো মানে। কুৱেশচবোৰ মানে হেৰি ৰিপিট বেছি হৈছে বুলি কিনে। অকণমান চেম্পল পেপাৰ টাইপৰ। সেইবোৰ মানে তুমি যদি চ'ল্ভ কৰি থাকিবা নহয়। দুটা তিটা মান তোমাৰ মানে আহি যাব বস্তুটো। এটা তুমি ন'টিচ কৰিবা পেটাৰ্টো ছেমে হয়। চেম প্ৰশ্নবোৰ অকণমান ৰিপিট হৈ থাকে বুলি কিনে। সেনেকা তুমি কুৱেশ্যন পেপাৰৰ পৰা পঢ়ি পঢ়ি কিনে। তুমি একজামৰ কাৰণে প্ৰিপেয়াৰ হৈ যাবা তেতিয়া তুমি ডাইৰেকট। এক্জামটো কেনেকা লিখিব লাগে পৰীক্ষাটো। সেইটো হিচাপত পঢ়িবা ন। ব্ৰেইনতটো তেতিয়া মানে তোমাৰ সেনেকাই হৈ যাব। আৰু কিন্তু যদি তুমি কিবা এটা। এনে পঢ়ো বুলি কিনে পঢ়ো বুলি ক'লে মানে যে বহুত সময় নষ্ট হয়।
কেলে কি, কোনটোক পঢ়িম বুলি তুমি বিচাৰে থাকিবা, এইটো কৰিবা সেইটো কৰিবা', হয় নে নহয়?
উম', কিয় ক'লে ত', - অ', শুনিছোঁ শুনিছোঁ',
সেইটোৱে কৈছোঁ',
উম', -উম', শুনিছোঁ মানে', মই চেষ্টা কৰোঁ, মানে পঢ়িব কাৰণে মান ত', -মোৰ বেচেছ হৈ আছে ন বা', বেকাৰ অহ', বেলেগ পঢ়া-শুন বিলাকতো ভালে হৈ আছে মানে', তুমি মানে টুৱেলফত কি লৈছোঁ, মানে তুমি কি মানে কি লৈছা ষ্টমখন যেনেকা থাকে না? কমাৰ্চ, চাইন্স, আৰ্টছ',?
কমাৰ্চকে লৈছোঁ মই',
অ', কমাৰ্চ লৈছা তুমি, অৰ এটা বেচেলাৰছৰ কি কৰিল?
দেখো', কেনেকা কয় যাব? অহ',
মানে বেচেলাৰছৰ, কি ডিগ্ৰী কৰিছোঁ তুমি মানে বি কম?
অ', -অ', কমাৰ্চ লৈছোঁ, বি কমেই কৰিম আৰু',
অহ', তোমাৰ কি মেজৰ কি আছিল মানে মেজৰ পৰীক্ষাত মেজৰ?
অহ', হেৰি মাৰ্কেটিঙে আছে মোৰ ডিগ্ৰীৰ পা',
অহ', -অ', ডিগ্ৰীৰ পৰা মাৰ্কেটিং অ', ভাল কথা',
অহ', সেইটোৱে আকৌ',
এইটো মানে আগৰ বছৰতো মানে কিবা আছিল তুমি', খালি টুৱেলভখন পাছ কৰিলে কামবোৰ পাই যাইছিলে টুৱেলভ কৰাটো ডাঙৰ', পাছ আৰু আজিকালি তুমি? পি এইচ ডি মান কৰিলোঁ কাম বোৰ পাওঁ নহয় মানে, পাব নাব পা এনেকা হয় মানে', কামবোৰ মানে, মানুহবোৰ বেছি হৈ গ'ল পঢ়া শুন মেলা মানুহ বিলাক, তাৰপিছত কাম বোৰ কম আৰু এনেকা হয়',
অঁ', সেইটোৱে, এনেকাই হৈছে এতিয়া, এইটোৱে আৰু', কি ক'বা আৰু, থাৰ্ড ৱৰ্ল্ড কান্ট্ৰী',
উ',
ডেভলপিং হ'লে মানে এনেকাই হয় প্ৰব্লেম',
সেইটো মানে, মানুহ বোৰ বহু', -বহুত আছে না কাম কম মানুহ বেছি, সেইটো মানে', সেইকাৰণে মানুহবিলাক আহ', পঢ়া-শুনা শেষ হ'লে বাহিৰত যাবা খোজা হয় বাহিৰত অহ', বাহিৰত দি', অহ', নিজৰ দেশৰ কাম নাপাকে বাহিৰত দেশত পাই যায় জানান জা', আৰামত তাৰপিছত দৰমহ বেছি পায়', উম', তুমি এনেকা, যেনেকা এটা তুমি মাষ্টাৰ খুলিলে, তুমি কি কাম বিচাৰিব খুজিছা মানে যেনে কি কামত? তোমাৰ কিবা আছে মন আছে কি কাম কৰিবা?
কাম বুলি ক'লে মানে, মোক এনেকুৱা টাইপৰ লাগে য'ত মানে', হেৰি নহয় ফট', - ফটককে মানে হেৰি নহয়', মানে হেৰি লাগি নাযায়, বোৰ লাগি নাযায়', অকণমান বস্তুটো ইণ্টাৰেষ্টিং হ'ব লাগে, মানে', কি কয়, একে এটাই বস্তু মানে বাৰে বাৰে হৈ থাকিলে মানে যে', অকণমান কামটো অকণমান হেৰি হৈ যায়, বোৰিং হৈ যায়', মানে সেইটো এতিয়া ফটককে টো নাপায়', অকমান কৰিব লাগিব তেতিয়াহে তুমি সেনেকে পাৰিবা', কিন্তু এতিয়া কি কয়? যি উপায় নাই সেইটোৱে কৰিব লগা হৈছে', ইচ্ছা কোৰো মা', - মানে এইটোৱে ইচ্ছা কো', উম', -উম', সেইটোৱে আৰু ',
মোৰো মানে এনেকুৱাই ভাল লাগে যেনেকা বেলেগ বেলে', যেনা', এক্টৰ বেলেগ থাকে না, বেলেগ বেলেগ মুভি খন কৰি থাকিব বেলেগ বেলেগ', এনেকে আমি, কাম ধৰা, বেলেগ, বেলেগ বস্তুবিলাক কৰিব লগা, যেনেকে কেতিয়াবা তোমাক চাইডৰ পঠাল। তোমাক, বেলেগ জেগাত পঠাল, নহ'লে কিবা আৰু বেলেগ, কাম কৰিব দিলা তোমাক? এনেকুৱা কৰিলে ভাল লাগে আৰু নতুন নতুন এক্সপিৰিয়েঞ্চ পায় না!
অ', সেইটোৱে নতুন নতুন পায় হা', এটাই এটাই বস্তু', সেইটো সদায় সদায় কৰি থাকিলে ভালো নালাগে',
অ', মানে পুৰা', পুৰা এক হে, একে, একবছৰ পৰা এটা বস্তুৱে, ৰাতিপুৱা উঠা, এটা কাম কৰা মানে, ৰা উঠা, ভাত খোৱা। ইটো কাম কৰা? উঠা, ঘুমা। এনেকা মানে এনেকা লাগে, লোভত চলি থাকি আছে। এটা কামেই কৰি আছোঁ, দিনে পুৰা বছৰে এনেকা। গমেই নাপাই কেনে। বছৰে কেইটা গুচি গ'ল। এতিয়া, এনেকা কৰি, কৰি আধা বছৰ গুছি গ'ল। গমে পোৱা নাই। এইটো মানে, অলপ কাম বোৰো মানে, কি থাকে মানে, তুমি যেনেকা এটা কামটো মানে অ'! এক বছৰ মানে, ভাল কাম থাকিলে, বেলেগ কথা মানে, তুমি বিচাৰি থাকিব লাগে মানে, বেলেগ কাম বোৰো। মানে, এনেকা মই ভাবোঁ ন'! ছয় মাহ, ছয় মাহ নহ'লে, এক বছৰে, বছৰে তুমি কাম বিলাক বদলি কৰি থাকিব লাগে। মানে, অলপ বেলেগ- বেলেগ কামবিলাক এক্সপেয়েঞ্চ ল'ব লাগে।
অ'! কিন্তু, সেইটো তেতিয়া, কি কয়! তুমি যেতিয়া পঁচিশ বছৰৰ আগতে, সেইবোৰ মানে, সাজে কাম কৰিবৰ কাৰণে। এতিয়া তুমি সলাই আছা? কিন্তু, এটা টাইম আহিব, এটা সময় আহিলে মানে, যে, যোনটো ভাল চেলেৰী দিয়ে আৰু ভাল মানে, হেৰি আছে আৰু পৰি, পৰিৱেশ আছে যে। সেনেকা জাগাত অকণমান, চেটেল ডাউন হৈ যাব লাগে চাকৰিত।
উম! এইটো মানে যোৱা? তোমাৰ, বয়স আছে মানে, বেলেগ -বেলেগ কোম্পানীত যোৱা, বিচাৰিবা? ক'ত ভাল লাগিছে? দাইৰেক্ট আৰু তুমি ভাল লাগিল? এইটো কোম্পানী ভাল হয় অলপমান, দৰমহা ভাল হয়। ইয়াতে কৰি লোৱা নিৰ্বাচেনেম? ‌এনেকা কৰিব লাগে। ইয়াতে কৰি লোৱা আৰু? এইটো, ল'ৰাটো মানে লগৰ -লগৰী যেতিয়া কোম্পানী খোলে ভাবে ন'! কোম্পানীৰ মানুহবিলাকে। যে, এক বছৰতে এৰি দিয়ে, দুই বছৰতে এৰি দিয়ে। ইয়াক, ৰাখিলে আমাৰ কোম্পানী নাথাকিবই। এনেকুৱা ভাবি পিনে ৰাখিব নুখুজিব না?
অ'! সেইটো হয়, অ'!
এক্সপিৰিয়েঞ্চ ক'বা, তুমি খালি, এক বছৰৰ এক্সপিৰিয়েঞ্চ কোম্পানীৰ পৰা কিয় এনেকে ক'লে এৰিদিবা। খুজিব, ভাবিব না! এই কাৰণে ল'ব নুখুজিব তোমাক, এনেকুৱা হ'লে।
অ'! সিহঁতি এনেকে কয় আৰু।
উম! সেইটো মানে, অ'! তোমাৰ যেনেকে, তুমি ক'লে, কোম্পানীৰ কথাবিলাক তুমি কি? এনেকা, কি? যেনেকা কোম্পানী মানে, কেনেকা মানে, নিজৰ দেশতে এনেকা কোম্পানী লাগে ন'? বাহিৰৰ দেশত যাবা? যাই পেলাই কৰিব মন আছে তোমাৰ?
এই, মোৰ বাহিৰত যোৱাৰ ইচ্ছা আছে।
অ'! বাহিৰৰ দেশবিলাক অলপ ঘূৰিব কাৰণে।
অ'! সেইটোৱে! আৰু তাৰপিছত মানে, মোক কিবা ইয়াৰ অকমান, হেৰিটো ইমান ভাল নালাগে! কি ক'ম! ৱৰ্ক কালচাৰটো।
উম! বুজিছোঁ, বুজিছোঁ।
বাহিৰৰতো বেছি ভাল!
বাহিৰততো চব তোমাৰ, কি হয় মানে, মানুহৰ স্কিলচো চাই, স্কিল কেনেকা আছে সেইতো চাই। তাৰপিছত, ৱৰ্ক লাইফ বেলেঞ্চো থাকে আৰু ৱৰ্কৰ লাইফৰ বেলেঞ্চ। ইয়াতে মানে, এইটো দেশত কি থাকে মানে মই, যেনে তোমাৰ, স্বাস্থ্য বা কোনো -কোনো, ডাঙৰ -ডাঙৰ কোম্পানীৰ ইন্টাৰভিউ বিলাক মানে তোমাক অ'- উল্টা কোৱা তোমাক, বাৰ ঘণ্টা, পোন্ধৰ ঘণ্ টাও ষোল্ল ঘন্টা কাম কৰিব লাগে হ- একদিনত। তেতিয়া তোমাৰ উন্নতি হব, কিবা হ'ব, এনেকুৱা আৰু মানে। মানে ইমানো কাম কৰিব নালাগে মানুহ- মানুহৰ মানে। টো কাৰণে মানুহৰ কি জীৱনটো মানে তোমাৰ কি? অ'! খালি পুৰা জীৱন কাম কৰি থাকিবা, মানুহবোৰ মানে। অ'! মানে, তুমি অ'! দিনৰ মানে, আঠ ঘন্টা, ন ঘন্টা ইমান মান কাম থাকিলে বেলেগ কথা মানে। বাৰ ঘণ্টা পোন্ধৰ ঘণ্টা, ইমান ঘণ্টা কাম কৰিলে মানে, কি লাভ তোমাৰ? তোমাৰ পাইছে। তুমি ঘুমাব টা খাব কেইটা, এনেকা হৈছে আৰু মানে।
সেইটো হয়। কিন্তু অ, এনেকুৱা হৈ যায়। সময় নিমিলে ন' আচলত
কি কৰোঁ, কি নাই এনেকে ত
সময়ৰ কথা মানে এইটো মানে। সময় নাথাকে ন' চবৰ কাৰণে আজি মাজে আজিকালি কাৰবা কত অ'- সময় নাথা কে মানে অ' কামো কৰিব লগা হৈছে, ভাত বনাব লগা হৈছে, শুব লাগে কি কৰিম, কি নকৰিম, এইটো ভাবি থাকোঁতে সময় গুচি যায় আৰু মানে।
অ' সেইটো হয় আৰু। হ'ব দিয়া, তুমিও আৰু
উম দে, হ'ব দে। তোমাৰ লগত কথা পাতি ভাল লাগিল। কেতিয়াবা আৰু কথা পাতিম তোমাৰ লগতে হ'ব দিয়া। অ' দিয়া। মই- তুমি আৰাম কৰা অলপমান দিয়া, হ'ব দে।
অ' আৰাম কৰোঁ, অ' - অ'। ঠিক আছে। হ'ব দে, বা-বাই।